কেল্ল'
আহ কি কৰিছা
অহ এয়া চাহ খাই আছো
অহ আমি খাবই পৰা নাই এ মইও এনে বহি আছো কাম চাম আজৰি হৈ
অহ অহ মই এ শুলো আজি মানে এই ওচৰতে এ ফাৰ্মাচী এখনত চকু ডক্তৰ বহিছিলে তাৰলে চকু দেখুৱাবলৈ গৈছিলোঁ
অ কিবা হৈছে নেকি চকুৰ
মোৰ বিষয়ে থাকে যে বহুত মোৰ বিষ হৈ থাকে বেছিকে আৰু চকুৱে কপাত হেৰিলৈ চাল আৰু সেয়ালৈকে জিন জিনাই থাকে
অ আজিকালি মোবাইল বেছিকে চোৱা কাৰণেও হৈছে এনেকুৱা বেমাৰ বোৰ
অ সেইটো হয় মোবাইলৰ কাৰণেই হয় হৈছে বেছিকে হুম উম আৰু যে মোবাইলটো চালো বুলি মোবাইলটো চোৱাৰ পিছটো কিমান সময় যায়গৈ ধৰিবই নোৱাৰি হয় নে বহুত সময় যায়গৈ
উম ৰাতিওঁ তেনেকে টোপনি যাব লাগে মানুহৰ টোপনি নাযায় মোবাইল চাই থাকোতে এটা দুটা বাজি যায় অঁ আজি আজিকালি বহুত মানুহৰ মুখত শুনোৱেই আৰু ৰাতি টোপনিয়ে যাব নাপালো অঁ চিনেমা চাই থাকোতে এটা বাজিল দুটা বাজিল তেনেকে
অঁ।
ত আমাক বহুত ক্ষতি কৰে ন।
তাকে এতিয়া এই হেৰি কৰিছে মানে পাৱাৰ কমিছে পাৱাৰ কমি। হেৰি দিব লাগিব চচমা লব লাগিব।
অঁ
চচমা লব লাগিব বুলি কৈছে। তাকে এতিয়া কি কৰো।
মোবাইলৰ মানে ডাইৰেক্ট পোহৰটোৱে মানে আমাৰ চকুৰ ৰেটিনাটো নষ্ট কৰি দিছে।
বহুত অসুবিধা কৰে।
অসুবিধা কৰে। অকল চকু বুলিয়ে নহয় আমাৰ চবফালে মানে হেৰি কৰে অ মানে সমস্যা হয়। অঁ সুবিধা অসুবিধা মানে যিকোনো বস্তু এটা ভাল বেয়া।
অঁ ভাল বেয়া দুটা দিশ থাকেই। এতিয়া
এতিয়া আমি লগতে লৈ ফুৰো কাৰণে মানে যেতিয়াই তেতিয়াই আমি সেইটোয়ে চাই থাকো। সেইকাৰণে অঁ অসুবিধা হৈছে। এতিয়া আমি কিছুমান বস্তু বনাবলৈ নাজানো ধৰা। সেইবোৰ বস্তু ঘপককে চাই মোবাইলতে।
ৰ দূৰৰ মানুহৰ লগত কেনেকে আমি মানে হেৰি কৰিব। ন যোগাযোগ কৰিব পাৰিছো। আৰু আজিকালি পইচা পাতিৰ ক্ষেত্ৰত বেংকলে যোৱা নহয়। উম বেংকলে যাবই নালাগে। তুমি অঁ যতে নহওঁক। দোকান বজাৰ কৰাই হওঁক বা বেংকত আজিকালি তেতিয়া লাইন পাতি থাকিবগৈ দৰকাৰ আৰু গুগল পে বা অঁ তেনেকুৱা ফোন পে কৰি ললে
উম। আৰু অকল মোবাইলটোৰ ওপৰতে বা ফোন পে' গুগল পে'ৰ ওপৰতেও আমি ভৰসা কৰিব নোৱাৰো। কিয় মানে সেইদিনাখন মোৰেই হৈছে তেনেকুৱা মানে মই বজাৰলৈ গ'লোঁ। মই বেংকৰ পৰা পইচাখিনি উঠোৱা মানে হেৰিত মানে লাইন পাতি থাকিব লাগিব। যিহেতু অঁ সেইকাৰণে ভাবিলোঁ। নাই গুগল পে আছে যেতিয়া সেনেকেই দিম গৈ। তাৰপিছত তেনে যাওঁতে মইতো এতিয়া তাত মানে নেটৱৰ্ক নাই তাতে জেগা খিনি মানে নেটৱৰ্ক কমেই পায় সিহঁতে বজাৰত ইমান মানুহ সেইকাৰণে কি জানি নেটৱৰ্কতটো বেছি কম পাইছে সেইদিনা অঁ তাৰ পিছত একদম মই পইচা দিব পৰা নাই নহয় বস্তু ললো।
অঁ তেনেকুৱাত অসুবিধাওঁ হয় আকৌ।
অসুবিধা হয় তাৰপিছত কি কৰিম কি কৰিম বুলি। য মানে গাঁৱৰ মানুহ এজন লগ পালো। সনেকে ঘূৰি ফুৰোতে মানে মোবাইলটো লৈ ইফালে গৈছো সিফালে গৈছো এনেকে ঘূৰি ফুৰোতে মানুহজনে লগ পালে কি কৰি আছা বুলি। তাৰপিছত মই বোলো এনেকুৱা এনেকুৱা কথা হ'ল। তাৰপিছত তেওঁ তেতিয়া মানে কলে মোৰ পৰা লোৱা। তাৰপিছত যেনিবা তেওঁ দিলে আৰু মই বস্তু খিনি লৈ আহিব অঁ আৰু কিছুমান লাগ। লাগতিয়াল বস্তু থাকিলে। অঁ থাকিলে আনিব নাপালো। তাৰপিছত সেইয়া আৰু ভাবিছো আৰু তেতিয়া মানে যিমানেই উন্নত নহওঁক।
নহলে অঁ আকৌ হাতত হ'লেও লাগে ন অঁ হয় আৰু নেটৱৰ্কৰ সমস্যা বহুত হয়। আজিকালি। বহুত হয় যত লাগে ততে নেটৱৰ্ক নাইকিয়া হয়।
আৰু এবাৰ তেনেকে হৈছে মানে বৰদোৱালৈ গৈছিলো।
অ এই তেনেকুৱা ডাঙৰ ডাঙৰ অনুষ্ঠান বোৰত নেটৱৰ্ক নাপায় নহয়, য'ত নেকি ফোনে নালাগে। তেতিয়া ফোনে নালাগেচোন।
মানে একেলগে কিমান বিলাক হাজাৰ হাজাৰ মোবাইল মানে লগ খাই ন? আজিকালিতো প্ৰত্যেক অ প্ৰত্যেকজন মানুহৰ লগত
অ চবৰ লগতে। আজি কালি এতিয়া বুঢ়া পা ডেকালে সৰু ডাঙৰলৈকে, ডেকা গাভৰুও বাকী নাই। কোনো বাকী নাই, হয়। বুঢ়া মেথালে চবৰে তাত থাকেই। অ তেনেকুৱাত আকৌ হেৰি তেনেকুৱাত যে মোবাইলটোৰ ওপৰত মানে ভৰসা কৰিব নালাগে এইবিলাক ক্ষেত্ৰত। কাৰণ একেখিনি ঠাইত কিমান হাজাৰ হাজাৰ মানুহ গোট খাই হয়নে? তাত যে মানুহ লগত যোৱা জনী বিচাৰিবলগীয়া হ'লেও ফোনটোয়েই নালাগে। তাত তেনে ক্ষেত্ৰত তুমি গুগুল ফোন পে ব্যৱহাৰ কৰি পইচা দিয়া বা পইচা যোগাযোগ কৰাটো অসম্ভৱে।
অসম্ভৱ। সেই তাতো মোৰ তেনেকে মোৰ মানে দুবাৰ দুবাৰ, অঁ নেটৱৰ্ক টো নাপায় আক'। কথা পাতিব নোৱাৰি।
নোৱাৰি আকৌ।
সেই তেনেকুৱা ধৰণৰ। সেইটো কাৰণে মানে চাই- চিতি লব লাগে, হয়? অঁহ। চাই-চিতি লব লাগে। চবফালে চাই-
চাই নেলাগে। ও মানে চব টো সুবিধা নহয় চব জেগাতে।
অঁহ চাই চিতি আৰু এনেই আমি এনেই আমি গৈছো বা কোনোবা অঁ কোনো কবালৈ তেতিয়া বেলেগ কথা আৰু। এনেই মেলা গৈছোঁ বা তেনেকুৱা ডাঙৰ কিবা অনুষ্ঠানত তেতিয়া হ'লে নোৱাৰি। তেতিয়া
আৰু মাজতে শুনিছিলো মানে এ এনেই আমি কবালৈ গ'লে ধৰা এতিয়া আগতে ৰাস্তা চিনি নাপাম আ ৰৈ ৰৈ যাব লাগে। কিন্তু এতিয়া মানে অঁ আজি কালি লোকেচনটো চাই গ'লেই ধুনীয়াকে মানে ঠাইডোখৰ পোৱা যায়। কাকো নুসোধাকে, নহয় জানো? তাৰপিছত মাজতে আকৌ এনেকে নিউজ এটা পাইছিলো আঁহ মানে ৰাতি গাড়ী মানে লোকেচনত মানে এনেকে গৈ থাকোতে চিগনেলৰ মতে গৈ মানে হেৰি পৰিলে, খালত পৰিলে। তাৰপিছত সেইটো এটা বেয়া লগা কথা ন।
অ তেনেকুৱা হ'লে, অঁ তেনেকুৱা হ'লে আকৌ ভয় লাগে হয় নে? হৈ যায় কেতিয়াবা আচলতে হৈ যায়।
হৈ যায়। মানে আমি সেইকাৰণে মানে চব কথাতে মানে অকল সেইটোতে ভৰসা কৰিলেও নহ'ব।
অঁ অকল মোবাইলটোতে ভৰসা কৰি লেও নহব ন। চব ফালে চাই ল'ব লাগে আৰু।
সদায় আমাৰ সুবিধা নহয় কেতিয়াও।
মানে কি চকু মুদি বিশ্বাস কৰিব নালাগে একো বস্তুকে। একো বস্তুকে চকু মুদি বিছ
উম বিশ্বাস কৰিব নালাগে। মানুহে তেনেকুৱা নহয় জানো? মানুহক আমি বহুত বিশ্বাস কৰাৰ পিছতো মানুহে বিশ্বাস বিশ্বাসঘাতকতা কৰি দিয়ে। তেনেকে আও আৰু মোবাইলও যন্ত্ৰহে। কোন সময়ত কি হয় বেয়া হয় ঠিক নাই।
বেয়া হ'লেটো শেষেই। ঘপককে পৰি গ'লে বা সেইদিনা ভিডিঅ' এটা দেখিলো ক'ত বট টিং কৰি থাকোতে যে মাকৰ আই ফোনটোকে দলিয়াই দিলে পানীত ছোৱালীজনীয়ে।
অঁ, মই পোৱা নাই বাৰু।
ভিডিঅ' এটা দেখিছো কবাত এনেকে হেৰিত- ডাঙৰ নদী চদীত ফুৰিব যোৱা মানে আৰু অ এই নাওবোৰত উঠি উঠে যে। ইলেক্ট্ৰিক নাওবোৰত উঠি মানে হেৰি কৰি আছে। ছোৱালীজনীক মোবাইলটো- কিবা দেখাই আছিলে নেকি লৈ পেলাই টো দলিয়াই দিলে মোবাইলটো।
অহ
আইফোন। পুৰা অ ভাইৰেল হৈ আছে। ভিডিঅ' তটো হাঁহাই হাঁহিছে দুখ কৰাই দুখ কৰিছে।
দুখটো লাগিবৈ।
আৰু হাঁহিছেও বহুতে। হাঁহাও কথা। কাৰণ সেই পানীৰ মাজত- হয় নে সেই পানীৰ মাজত ইমান সৰু ছোৱালীজনীক মোবাইলটো দিয়া প্ৰয়োজনে নাই। ল'ৰা- ছোৱালীকো ভালকে ধৰি মেলি থাকিব লাগে। হয় নে নহয়? মোবাইলতটো নপৰি ছোৱালীজনী পৰা হ'লে কি হ'ল হয়।
কি হ'ল হয় মোবাইলটো বাৰু পাবই আকৌ পইচা দিলে কিন্তু সন্তান। কিন্তু নাপায়।
সেইকাৰণে অ অকনমান মানে হুচিয়াৰ। থাকিব লাগে মানুহবোৰ হয়।
নাই আজিকালি মাক হঁতৰো দুখ।
দুখ দুখ।
মানে ইচ্ছামতে কাম কৰি থাকিব মানে সিহঁতে ফোনটোত। ফোনটোৰ ভিতৰত সোমালেতো আও ওচৰত কোন মানুহ আছে কোন নাই একো গম নাপায়। সেই তেনেকুৱা নিচিনা কথা। বেয়া লাগে অ কিছুমান ল'ৰা ছোৱালী আছে। এতিয়া আমাৰ ওচৰতে তেনেকৈ ছোৱালী এজনী আছে মানে তাই টোপনিটো মানে মোবাইলটোত চুই চায়। সেয়াকে কৰি থাকে মানে। সেইটো তাই মানে অ সেইটো তাইৰ অ সেইকাৰণে। বেছি চাইছে মানে গোটেই মন মগজুত মানে গোটেই মোবাইলটোৱে সোমাই গৈছে।
সেইটো বেয়া কথা।
মানে বহুত হেৰি হৈছে অসুবিধাও হৈছে সুবিধাও হৈছে। তাপ তিপ নালাগে।
চকুৰ কাৰণেও বেয়া মগজুৰ পাই কাৰণেও বেয়া হয় নে নহয়?
আৰু কি মানে আমি জানি বুজিও মানে। আমি ভুল কৰোৱে। জানো জানি পেলাইও আমি নিজে নোচোৱাকে কোনোবা দিনা থাকিব পাৰিছো জানো।
চকু জিল মিলাই যায় হয় সৰু ল'ৰাোৱালী কেনেকুৱা হ'ব। তুমি ভাবি ছোৱাচোন মই আকৌ তেনেকে নিদিও দেই। এবাৰে দিনটোত এবাৰে চাই আৰু সন্ধিয়া টাইমত। সন্ধিয়া সময়খিনিত এবাৰ চাই আৰু অশান্তি কৰি ক যে মানে যদি ভাত বনাই নহয়।
উম ময়ো এতিয়া বহুত কমাই দিলো মানে সৰুতে চাইছিল। মানে কোনোবাই ফোন কৰিলেও ফোনটো কাটি কাটি দিয়ে তেনেকুৱা। ফোনটো বজিব নাপায় মানে স্ক্ৰীণত নাম্বাৰটোৰ অ নাম্বাৰটো স্ক্ৰীণত দেখাৰ লগে লগে। ডাইৰেক্ট কাটিয়ে দিয়ে।
উম উম।
আজিকালি ভাল হ'ল মোবাইলটো নালাগে চাব বুলি কলে না-
অহ এতিয়া অকণ ডাঙৰ হলে বুজা হয় আৰু উম। কিছুমানে আকৌ ডাঙৰ হলেও নুবুজে। কিছুমানে ডাঙৰ হলেও নুবুজে।
সৰুতে মানে আমাৰ কাৰণে বেয়া হ'ল আম- আমিয়ে দি দি মানে নাকান্দক বুলিয়ে দি থৈ দিওঁ, উম। উম, দিওঁতে দিওঁতে বেছি চোৱা হৈ গল তাৰপাছত অ'। অ' নিদিলে তাৰ পা কান্দে, কান্দে যেতিয়া দিবই লগা হয়। কিন্তু এতিয়া মানে মোবাইলটো যিহেতু বেয়া, উম উম, বহুত কছ কৰি এৰাইছো আৰু মানে।
নাই অকন বুজা হলে তেতিয়া এৰাবলৈ সহজ। বুজা হোৱা পিছত এৰাব সহজ।
উম, বাৰু দিয়া তোমাৰ চাহ
অহ হল হল।
পিছত কথা পাতিম এতিয়া মই কাম এটা।
উম উম হব।
এতিয়া।?